হেল্ল' অ বন্ধু নমস্কাৰ কি কৰিছা
এ ভাতকেইটা হেই বিচনাত পৰিছো ৰবা
অ আচ্ছা ভাত পানী খালা মানে নাই নাই ভাত খোৱা নাই মই এনেই এপাক অকমান লগৰ দুটা আহিছিলে বন্ধু দুটা বন্ধু দুটাৰ লগতে কথা পাতি পেলাই ৰখি আছিলো।
পিছে কি বনাইছে ভাত
ভাত আজি গৰমটোহে যি মানে মাছ মাংস একো খাবই মন নাযায় বুইচা।
উম
সুদা ভাতকেইটা নিছিনা মানে চোকুন নাই এতিয়া।
তাকে আমাৰ এই যি গৰম দিছে গৰু গাখীৰ খিৰাৰ লগে লগে ফাটি থাকিল বুজিছা নে নাই।
এ বা কৈছাহে বঢ়িয়া মই নাই মই তাকে ভাবিছো মই আজি মানে সুদা ভাত খাম বুলি ভাবিছো মই মাক কৈছোঁ সেইকাৰণে ভাততে আলু এটা দি দে পানী ঢালিম নেমু চেপিম ভাত খাম
তাতকৈ ভাল কাম এটা কৰিবা ৰাতিপাাৰ সেই ভাত খিনি পানী অলপ দি থৈ দিবা পইতা ভাত খাই দিবা ৰাতিপুৱা।
পইতা ভাত খাই ভাল লাগে কিন্তু মই ম দিনত একো নাখাওঁ যে অকল ৰাতিহে ভাত খাওঁ দিনত নাখাওঁ যে ভাত আহ মই দিনৰ ৰুটি খাওঁ যে ভাত নাখাওঁ মানে মই এক টাইমে খাওঁ দিনত মানে টাইমে খাওঁ বাৰটামান বজাত ৰুটটো দুই তিনিটা খাই দিওঁ আৰু তাৰপিছত মই একো নাখাওঁ আৰু মানে আকৌ ৰাতি ভাত খাওঁ
উম সেইকাৰণে তোমাৰ স্বাস্থ্য একে নধৰা হৈ গৈছে কিন্তু
সেইকাৰণেতো ইমান ধুনীয়া সাধ্য সেইটোৱে সেইটোয়ে টেনশচন বুজিছা টেনন সেই কাৰণ এইবিলাক স্বাস্থ্য বেয়া হৈ গৈছে
অ তপি স্বাস্থ্য ধেনু লৰ নিচিনা বনাম বুলি ভাবিছ নে কি
এ তাকে যি বনে বনি থাকিব আৰু
পাৰে এই পকৰীৰ নিচনা বনোৱা স্বাস্থ্যটো বুজিছা।
উম তাকে পকৰীটো নিচিনা হৈ গ'লে দিগদাৰ হ'ব নহয়।
এ মানে পকৰী মানে কি চিনি পাইছে নে নাই এই জগত যে
উম গম পাইছো গম পাওঁ গম পাওঁ পকৰি বুলি গলেই গম পাইছো মই
অ তাৰ নিচি চেহৰা বনাব গ'লে আৰু নালাগে আৰু পিত তাৰ অকমান আধা চেহৰা আহি গ'লেও বহুত আৰু আমাৰ গাত
নালাগে অ মোক নালাগে এইটো মোৰ এইটো ধুনীয়া আৰু ম মই মানে এইটোক মই এইটো এইটো কাৰণে বহুত বহুত মানে বহুতে কষ্ট কৰো এইটো কাৰণে নাপায় চবেই এইটো মোৰ একদম মই ধুনীয়া লিমিটত আছোঁ ন মোৰ টো তোমাৰ হাইটটো চাই চছেভেনটি কেজি
কম হৈছে এই মোৰ হেৰি নি এশলৈ এক কেজি কম বুইছা নিৰান্নব্বৈ সুইছেগৈ
নিৰান্বৈ চুই দিলা কুইণ্টেলত লাগিব মানে।
এই কুইণ্টল লাগো লাগো এই ভাতকেইটা টা খাই আহিলো যেতিয়া জুখিলে কুইণ্টেল ওলাই যাব
আচ্ছাা বঢ়িয়া বঢ়িয়া এনেকা হ'ব লাগে মানে নিজৰ ওপৰত কনফিডেন্স থাকিব লাগে যে ইমান ইমানতটো লেভেলত ইমান টো হৈ যায় মোৰ ভাল ভাল বাকী পিছে কাম বন
কাম বন চলি আছে এইকেইদিন এই গৰম যে মানে গৰম সোমাইছে পেটত সেইকাৰণে যোৱা নাই আৰু যিহে হেৰি মানে কামৰ কাৰণে মানে মানুহো নোপোৱা কি আছো আমি মিতাৰ লগাই আছো ন
গম পাইছো গম পাইছো কথাটো শুনিছিলো বাৰু
তাৰ কাৰণে মানে এতিয়া কনজিমাৰ নোপোৱা হৈ গৈছো মানে মানুহ এতিয়া লগাই দিছে বেছিভাগ আৰু যোনবিলাক আছে সেইিলাক লগাব নিদিয়ে মানে কি হয় ভাব মানুহে ভাবে যে পুৰণা মিটাৰোৱ ভাল ডিজিটেল মিটাৰটো স্মাৰ্ট মিটাৰটো বেয়া বুলি ভাবি থাকে সেইকাৰণে লগোৱাই নাই।
অঁ, হে একো নাই এতিয়া নলগালেতো পাছত লগাবতো লাগিবই।
লগাব লাগিবই ন ' ন'টিচ দিয়াৰ পিছত ধৰ খুব বেছি মেক্সিমাম সাত দিনৰ সময় দিব। সাত দিনৰ সময়ৰ পিছতটো লগাবই লাগিব তেন্তে।
অ, তেতিয়া নিজৰ পকেটৰ পইচা ভৰি পেলাই লগাব লাগিব আৰু।
অঁ, নহলে নলগালে লাহেকৈ পলপ পৰা লাইটডাল কাটি দিম আৰু সেইটোয়ে হ'ব। গৰমত বিচনী মাৰি থাকিব তেতিয়া।
তাকেতো সেইটো কাৰণে। এইবিলাক মানে কি কবা আৰু বুজি ছা এইবিলাক মানে এতিয়া এ স্মাৰ্ট মিটাৰটো বহোৱাৰ পৰা কিন্তু বেয়াও হৈছে দেই এফালৰ ভালৰ পৰা। তোমালোকে লগাই আছা, তোমালোকে নিজে গম পাইছা। না, না নাজানো। কিন্তু আমি গম পাইছো। কিন্তু বেয়াও হৈছে কথাটো।
এ, শুনা এতিয়া, কি হয় জানা নাই? বেয়া হৈছে বুলি আমিও জানো। কিন্তু আকৌ লগোৱা মানুহৰ আগত খিনি আগত বেয়া হৈছে বুলি- কৰিলেটো আমাৰ পইচা কেইটা নাপাম ন'। সেইকাৰণে যিমান পাৰো, মানে যিমান পাৰো সিহঁতৰ আাগত গৈ পেলাই স্মাৰ্ট মিটাৰ ওপৰত গুণ গাই থাকিব লাগে বুইছা।
সেইতোৱেটো।
আমাৰ কি? আমাৰ, আমাক কি বুলি ফাকি দিয়ে গম পোৱা নাই? মানে এনেকে কওঁ আৰু ধৰ- এ কি কব? ফ্ৰীজ, ফেনটো দুখন ঘত চলিয়ে থাকে। মটৰটো নন ষ্টপ, মই দিনটো চলাওঁ।
অঁ।
মাহত আৰু আহে আও এশ- দুশ বিল এটা। কিন্তু চাব গ'লে দহ দিনত
মোৰ কিন্তু ভাল লাগিছে আকৌ দেই। মোৰ মানে শুনা দেই - মোৰ নেক্ম, নেক্ম মানে নেক্সটো মঙলবাৰে মই তোমাৰ চাৰিশ টকা ৰিৰ্চাছ কৰিছো। তাকে মোৰ তোমাৰ, তিনিশ বিয়াল্লিশ টকা নে তিনিশ চল্লিশ টকা- অকনমান মাইনাচত আছোগে দেই।
অঁ।
মই সেইটো, মাইনাচটো পুৰকৰি পেলাই মানে চাৰিশ টকা ভৰাইছিলোঁ। মোৰ তাত ষাঠি টকা এটা আছিলে। ৰিচাৰ্জৰ মানে মোৰ ষাঠি টকা এটা আছিলে। ষাঠি টকাটো এতিয়ালৈকে কিন্তু শেষেই হোৱা নাই।
সেই ষাঠি টকাটো তোমাৰ এবাৰ কাটি দিব। ৰ'বা, তোমাৰ মানে ভাল লাগে নহয় তোমাৰ এপত মানে এইটো লিষ্ট এটা হৈ থাকে। শ্ব' নকৰে মানে। অলপ মানে এপতিয়া এপটোত এতিয়া আপডেট -ছাব্‌দেট আহি আছে চাগে?
ন, ন মোৰ মানে ষাঠি টাতো এতিয়া কেইটকা কে আছে? কেই টকা আছে? আজি দিনত চওঁতে ষো্ল টকা আছেে।
এইয়াই, মানে ডেইলি তোমাৰ ইলেক্ট্ৰিচিটি কনজিউম কিমান হৈ আছে, গম পোৱা?
গম পোৱা নাই। সেইটো চাবই নাই জনা যে।
এনেই তোমাৰ কেইটকাকে দেখাই আছে? সেইটো কোৱাচোন?
মোৰ তাত নাই দেখোৱা মানে মই তোমাক সেইটোৱে কৈছো। মোৰ নাম্বাৰটো এড্‌ নাই।
অঁ তোমাৰ এপটো নাই ন'? তুমি এটা কাম কৰিবা। যাৰ নম্বৰটো এড্ৰছটো দি মাই বুজিলি এপটো যে
একো দি নাই। অ নম্বৰে নাই। আমাৰ কনজিউমাৰৰ লগত নম্বৰে নাই। এতিয়া মানে মই সেইটোকে ভাৱি আছোঁ। কেনেকে এড্‌ কৰিব লাগে।
এইটো তুমি কাম এটা কৰিবা, অফিচত যাবা। নহলে আমাৰ এটা চিনাকি আছে। কিন্তু সি তেজপুৰ ওৱানত কৰে যে এতিয়া তেজপুৰ টুত হ'ব নাই গম নাপাওঁ। এই তুমি যে এল কেক সুধিবা। গম পাইছা?
অঁ, এল কেকে সুধি চাব লাগিব। মানে মোৰ দুটা নম্বৰ চেঞ্জ- টো বা আছে। এটা মোৰ নিজৰ। আমাৰ ঘৰটোৰ তাত আমাৰ ঘৰটোত মানে মোৰ নাম্বাৰটো এড্‌ কৰিব আছে। আৰু মোৰ মামাহঁতৰ ঘৰৰ তাত মানে নম্বৰটো চেঞ্জ কৰিব আছে। বেলেগ এটা নম্বৰ আছিলে সেইটোঞ্জ- গৈ পোৱা আছে। মই বোলো এতিয়া তোমালোকে জানা। সেইকেইটা- কৰিব লাগে। অফিচলৈ যাবলৈ টাইম পোৱা নাই। বুজছা?
এই এ এতিয়া অফিচ যাবলৈও মানে কি কবা বতৰডাল যেনেকুৱা কৰে এই সন্ধিয়া হলে অকমান বৰষুণতো - পেলাব এই ছাগলী খেদোৱা বৰষুনটো।
উম, সেইটোত আকৌ তোমালোকৰ ফালেহে পৰে আমাৰ ফালে নপৰে।
এ কি কৰিবা এতিয়া পৰা নাই বাৰু দেই কালি পঢ়ি আগতে পঢ়িছিলে আজি সেইটোও নাম নিচানেই নহয় আছে।
অহ যি যি ৰ'দটো দিয়ে অ। নাই নাই, গা ধুওঁতেই গৈছে দিনটোত বাইশ তেইশ বাৰ মানকে।
ৰাম বাইশ তেইশ বা ধুইছাই মই চধ দিনটো পাঁচবা বাৰ গায়ে ধো মানে পানীতে সোমাই থাকো বুলি কব পাৰি মোৰটো যে।
মই যে কৈছো নহয় মানে- কিমান গা ধুওঁ ঠিক নাই মই চিন্টেক্সটোত মানে পানীত ভৰ্তি কৰি ৰাতিপুৱা ধুৱে থৈ মায়ে সন্ধিয়ালৈকে- খটম হৈ যায়।
আচ্ছা আচ্ছা। অহ। মই মানে এতিয়া কি ক'বা আৰু গা নুধুলেও নোৱাৰিছো ইমানে গৰম ইমানে গৰম কিনো- কৰিম কিনো নকৰিম তেনেকুৱা লাগে যে।
উম।
সেইটো কাৰণে গা চা ধুই মানে একদম তোমাৰ আৰু- গৰমত এতিয়াও এয়া ঘামি জুমি অৱস্থা নাই এতিয়াও গাটো ধোঁ ধোঁ লাগিয়ে আছে।
ঠিকে আছে বাৰু দে পিছে এটা কথা হ'ল তোমাৰ গাড়ী ই এম আই শেষ হ'ল নে নাই?
নাই হোৱা অ।
কিমান দিন আছে শেষ হবলৈ?
এ দিন আছে মোৰ এইটো সাত নম্বৰৰতো গৈছেহে তেত্ৰিশ তাৰে।
অ আৰু কইটা আছে?
বহুত আছে তোমাৰ এটোও তেইশটা, চৌবিশ পঁচিছটা মান আছে নেকি। পঁচিছটা মান আছে পঁচিছটা ছাব্বিছটা মান আছে।
বহুত আছে বহুত আছে তোমাৰ লোনতটো কিমান মান লৈছিলে ইমান খিনি হেৰি কৰিছা যে।
মানে তোমাৰ মোৰ লোনতটো বেছি নাছিলে লোনতটো মইতো পাইছো ফ ফিফটিন উজেড কিন্তু লোনটো আছিলে ফিফটি ফাইভ থাউজেণ্ড।
অ।
তাৰপিছত মই তোমাৰ- তিনি বছৰীয়া কৰিলো মানে সেইকাৰণে আৰু ইয়াত হেৰিতটো বেছি তোমাৰ- ইণ্টাৰেষ্টিটো বেছি। অ ইণ্টাৰেষ্টটো বেছি মানে, বহুতেই বেছি মাহত এহেজাৰকে।
বাজাজৰ পৰা লৈছা নেকি?
উম বাজাজৰ পৰা লৈছিলো।
এইটোৱে বাউন্সাৰ মাইলে আছে পাঁচশকৈ।
উম বাউন্স মাৰিলে আছে পাঁচশকৈ বাউন্স মৰোৱা নাই বাৰু। কিন্তু মই তোমাৰ সেয়া মানে মই ভাবি আছোঁ কি একেবাৰতে মাৰি দিম- পইচা এটা পেমেণ্ট এটা পাব লগীয়া আছে পালে একেবাৰে একে মুটাকে মাৰি দিম।
এইটো মুটাকে মাৰিলে তোমাৰ মানে ৱান টাইম এটাৰ্জ কাটিব নহয় গম পোৱা নাইটো এইটো কথা?
সেইটো কাটিব সেইটো গম পাওঁ বাৰু।
মানে বেছি নহয় ধৰ তোমাৰ ধৰ কিমান আৰু ধৰ তিনি বছৰত তুমি ধৰ ত্ৰি ত্ৰিশ কিমান দিব লাগিব ৰ দেই এমাহত এহেজাৰ লয় ন'?
তিনি বছৰত মই তিছ হাজাৰ কে এক্সট্ৰা দিবগ হৈছিলে।
সেইটোৱে ত্ৰিহাজাৰ তুমি তাপা ধৰ পাঁস সাত হাজাৰ মান দিব লাগিব চাগে এবাৰত যদি মুঠাক মাৰি দিয়া তুমি গোটেইটো।
অ' মই তেনেকে নামাৰো মানে মই কেনেকে মাৰিম ভাবি আছো জানা। মই যোনটো ই এম আই দি আছো ই এম আই তৰ লগত মানে ধৰ মই- উম' কোনোবা মাহত ধৰ পইচা পালোঁ ন' পাঁ হাজাৰ টকা দি দিলোঁ বা কোনোবা মাহত সাত হাজাৰ টকা এটা দি দিলোঁ।
মো‌ তেনেকুৱাই এতিয়া কৈ আছো মোবাই মো মোবাইলটো ই এমা আইত লৈছিলো যে।
উম'
মই ধৰ পালো ধৰক ইমান মোৰ এনেই ষোল্লশ পঞ্চাছটা মানে সোতৰশ ধৰ এমাহত- মই কিবা ভাল দুবাৰকৈ তিনিবাৰ চাৰিবা পইচা পাই যাওঁ ময় কি কওঁ তিনিটা চাইটা ই য়েমাই একেলগে মাৰি দিম।
এবাৰ মোৰ ধুনীয়াকৈ চাৰিদিন মাৰিব পাৰিম মানে তুমি যোৱা দিনাখন- আহিব ই এম আইতো আহিব সেইদিনাখন অপচন থাকে তুমি মো তাত অপশন নাথাকে আছে মানে মই তেনে- কে মিলাই মিলি চাই দিওঁ আওঁ, তিনিটা চাৰিটা এইমাহত- এই মাহতে দুটা পইচা পাইছিলো কাৰণে ত ই এ মাই মাৰি থৈছোং ময় এতিয়া মো ধুনীয়াকৈ দুটা মাহ তেনচনে নাই এতিয়া।
অঁ সেইটো ভাল এইটো সেইটো ভাল কৰিছা কিন্তু তুমি, বুজিছা মিলাব পাৰিছা যে সেইটো।
মিলাব পাৰিছোঁ মানে কি আও। মিলাব পাৰিছোঁ মানে কি আও মানে মিলি যায় যেনতেনে হেৰি যোৱাবাৰ কি কৈছে মানে তেনেকেই- লেকে মানে কি হৈছে ৰবা মোৰ এনে পাঁচ তাৰিখে ই এম আই দিব লাগে। মানে ত্ৰিশ তাৰিখলৈকে মোৰ তা হাতত-
গৈছিলা নেকি?
নাই নাই মই বাজাৰ চাজাৰ কৰিব নাযাওঁ, ময়টো কৰিব নোৱাৰো তয় কি ইমান মোৰ কৰিব নাই। মোবাইলৰ পৰা লৈছোঁ মোবাইল লৈছোঁ সেইটো কিবা আছিলে ৰবা। দিয়ে মোৰ হেৰি নতুন বস্তুত ন মোৰ নকশ চি এম আই লাগিছে সেইকাৰনে মোৰ এক টকা এক্সট্ৰা দিবলগীয়া হোৱা নাই।
আৎচ্ছা আৎচ্ছা।
মানে মোৰ এটকাও সুধ লোৱা নাই খালি ময় মোবাইলটো লৈছোঁ আৰু পইচাটো লাহে লাহে দিছোঁ সেইটো হৈ আছে মোৰ লগত।
আৎচ্ছা।
এটা মোবাইলৰ দামো কমি গ'ল।
তুমি এনেই তুমি নিজৰ নামত লৈছা নে বেলেগৰ নামত?
নাই নাই মোৰ চিভিল ধুনীয়া হৈ আছে, মোৰ চিভিল পাঁচশ দছ গম‌ নোপোৱা নেকি?
হ হ তোমাৰ চিবিল পাঁচশ দহ।
এইয়া এম পকেতৰ পৰা লোন এটা লৈছিলোঁ বুইছা মাৰি দিলো মাৰি দিয়া মানে- কি কৰিলে মানে এবাৰ মাৰিলোঁ তাৰপিছত পাওঁচ- ত আজি লৈকে দিয়াই নাই।
আৎচ্ছা মই আজিলৈকে বাৰু বাউন মো মো- মও এমপ'কেটত লৈ থাকোঁ বাৰু মই এমপকেটত বাউনচ মৌৱা নাই আজিলৈকে। একোতে মৰোৱা নাই আজিলৈকে যিমান যিমান লৈছোঁ চবতে মাউনচ নমৰোৱাকেই-
মানে বাউন্ঞ্চ নহয় মানে কি হয় জানা? মই লোনটো মাৰিলোঁ তাত মোৰ চব আহি গ'ল কিন- তাত পইচাটো যোনটো কাটিব লাগিছিল সেইটো কাটি নাকাটিলে মানে বস্তুতটো।
আৎচ্ছা।
সেইকাৰণে মানে মই নিদো এনে এনে সেইকাৰণে মানে ময় নিদিলো এনেই এনেই প‌ইচাটো আকৌ ভৰিব লগীয়া হল মানে মোৰ এইটো যোনটো এটা মোবাইল ই এম আই লোন- কিয় মোবাইলৰ সেইটো লৈ আছোঁ ন। মানে ই এম আই মাৰি আছোঁ কেতিয়াবা ধৰ পেমেন্টটো মাৰি দিলোঁ মানে ফেল হৈ গ'ল ধৰ হেঁ-
উম'
এতিয়া মানে পইচাটো চৌবিশ ঘণ্টা কি মান আধা ঘণ্টা পিছতে আকৌ ৰিফাইন হৈ মো- তালৈ গুচি আহিছে যেই টকা মাৰিছোঁ পুৰা মানে একে পইচাটো লেকে সিমানেই আহি যায়। এক টকা টা কাত বেছি নাই এক টকা কম এতিয়া মই আকৌ মাৰি দিব পাওঁ। যোৱাবাৰ নে তাৰ আগৰবাৰ, মই এইটো জানাই আজিকালি বাৰুতে, মোবাইলটো লক হৈ নাযায়, সেইটো ভাল। কৰিছে বাৰুতে, ই এম আইট লোৱা মোবাইল বিলাক।
অ'।
আগতেটো লগ হৈ যায়, মইতো আগতেটো লৈ আজিকালি লগ নহয়, মই মানে এই সেইদিনাখন পাইছোঁ, এনে আগতে মই এইবাৰ লৈছিলোঁ মানে। টাইম দিয়া থাকে চাৰে পাঁচটা ন মোবাইলটো, ধৰ তুমি আজি আবেলি চাৰে পাঁচটালৈকে দিব লাগিব ধৰ।
উম।
দিব নোৱাৰিলে মোবাইল লক হৈ যায়, মই যোৱাবাৰ মোবাইলটো লৈছিলোঁ, চেমচাঙে লৈছিলোঁ বাৰুতে।
অ'।
তেতিয়া মোবাইলটো পুৰা লক হৈ গৈছিলে, মই এইটো ভাবিয়ে এইটো মোবাইলৰ ই এম আইটো মই এদিনৰ আতেই মাৰি দিলোঁ। কিন্তু, মোবাইলৰ ই এম আই টো নোসোমাল, মানে কিবা ফেইল হৈ গ'ল।
উম।
চ' মই একাউণ্টট। পইচাটো মানে, পাঁচ তাৰিখে তেতিয়া মই আবিলি ধুনাকৈ চাইছোঁ, পাঁচটা বাজি গ'ল ই এম আই জমাই হোৱা নাই।
তাৰপিছত পেমেণ্টটো চাইছো পেমেণ্ট ফেইল হৈ গ'ল, তাৰপিছত অ', তাৰপিছত একাউণ্টটো চেক কৰি চাইছো, আকৌ পেমেন্টটো ৰিফান্ড হৈ আহি পৰি আছে মোৰ তাত।
আচ্ছা।
উম, তেতিয়া ই এম আই টো মাৰিদিলো আৰু, তেতিয়া একো হোৱা নাই মানে, ই ৰিমাইণ্ডাৰ এটা আহি থাকে, মানে তুমি মাৰিব লাগে পইচাটো, তেনেকে মানে এটা ওপৰত নটিফিকেশন আহি থাকে কিন্তু, আজিকালি মবাইল লক কৰা মানে ৰুলটো উঠাই দিলে।
হা, হা, বুজিছো, বুজিছো। চ' এইটো, এইটো কাৰণে হয় বাৰু, এই ই এম আই ই এম আই বস্তুটো তেনেকাই মানে ই এম আই বস্তুটো। তোমাৰ মই এতিয়া মানে ফাইনেন্সৰ তোমাৰ কালেকচনতে কৰি আছো ন, মই গম পাইছো মানে এতিয়া মই এইকেইদিন। সোমাই পেলাই মানে বহুত ভালকে গম পাইছো মানে, কেনেকা কি হয়, ই এম আই বস্তুটোত মানে তোমাৰ মানুহে বা আৰু যে, বিশেষকে যে থাৰ্ড পাৰ্টি কেছ যে, কিমান পাইছো মই, কিমান থাৰ্ড পাৰ্টি কেছ কৈছোঁ নহয়। তোমাৰ নামত বেলেগে ল'ব, তোমাৰ নামত বেলেগক লৈ দিয়া, হেন-তেন। এনেকে, এনেকে বহুত কেছ পাইছোঁ।
এইটোতো বহুত পাই থাকো।